হেল্ল',
হয় হয় কোৱা?
অ, সেইয়াই কৈ আছিলো হেৰি। এ, চ বহুত মানুহৰ মানে চুইজাৰলেণ্ড যাবলৈ মন থাকে আমাৰ ইয়াৰ।
চুইজাৰলেণ্ড গৈ খৰচটো বহুত বেছি, চুইজাৰলেণ্ডত গ'লে। মোৰ দাদা এজনে গৈছিলেই হা আ সেইসকলে বহুত টকা খৰচ হয় তাতে তাৰ চাৰি পাঁচ লাখ টাকামান খৰচ হৈছে।
কিমান?
বহুত তাক পাঁচ লাখ টকামান খৰচ হৈছে তাৰ।
পাঁচ লাখ মান বাজেট।
অ' বহুত টকা পালে যায়।
এ সেইবিলাক হে তেনেকে ইমান পাঁচ লাখ টকা হে দি থাকে কয় ফুৰি অহাতকে ভালকে লাইফটো স্পেণ্ড কৰাই
অ, সেইটোৱেই। বেছিদিন থকাও নাই এসপ্তাহে-এসপ্তাহে আছে।
এতিয়া ওচৰতে ভূটান আছে ইমান ধুনীয়া শ্বিলং আছে ইমান ধুন
বা দিচ্ছা আছিলে তাৰ ইচ্ছা আছিলে মানে চুইজাৰলেণ্ড যাব এই যে
বেছি পইচা থাকিলে বাৰু একো নাই বোলে এমাহত বোলে এক লাখৰ ওপৰত বোলে দৰমহা পায়।
অ, তাৰ মানে তাৰ ইচ্ছা আছিলে তাৰপিছত অহ, আৰু সেই আছিলে মানে চুইজাৰলেণ্ডৰ জেনেভাত ৰাষ্ট্ৰসংঘৰ মানে অফিচ আছে ন নহয় তাতে তাক ভাষণ দিব মাতিছিলে ভাষণ দিব গৈছিলে আৰু হা।
উম, অ', অ',।
চাই আছে সি অকল চুইজাৰলেণ্ড নহয় স্পেইন আহ, ফ্ৰান্স, ইটালী এইবিলাক চব চাইছে কিবা-কিবি জাৰ্মানী-টাৰ্মানী চব গৈছে সি।
চব দেশ কেইখন ঘুৰিছে তাৰ খৰচ হৈছে বহুতা-বহুত তাকা খৰচ হৈ হৈছিল তাৰ।
উম, হবই বাৰু।
থাইলেণ্ডলৈ গৈছিলে। থাইলেণ্ড মালয়েছিয়া হা আৰু এইফালে আৰব আৰবৰ কি এই ডুবাই নে কি কয় ডুবাই, চৌদি আৰৱ এইবিলাকো গৈছে, সি বহুকেইখন দেশ ঘুৰিছে তাতে জানে অ' আৰু আমেৰি-আমেৰিকাতো একবাৰ গৈছিলে সি।
আচ্ছা মোৰ আকৌ সৰুৰ পৰা আমেৰিকাত যোৱাৰ বহুত ইচ্ছা আছিলে।
আমেৰিকাত মানে আগৰ নিচিনা নাই। এই আগতে যেনেকুৱা মানে আমেৰি শাখন মানে এটা মানে হে আছিলে ডিচিপ্লিন ডেভেলপ্ড আছিলে না হা এতিয়া মানে সেই বস্তুটো এতিয়া আমেৰিকাত নাই এতিয়া।
এতিয়া আৰু মন নাই আমেৰিকাত যাবলে।
আমেৰিকা বুলি ক'লে আৰু আমাৰ এটা বিশ্বাসযোগ্য এটা সেই আছিল দেশ এখন আছিল এতিয়া সেই বস্তুটো নাই। আমেৰিকাৰ।
নিজকে মেইনটেইন কৰি ৰাখিব পৰা নাই।
অ' সেইটোয়েই আৰু আগৰ নিচিনা মানে সততাটো কমি গৈছে। আমেৰিকাত, আগতে যিটো মানুহৰ সততা আছিল, আমেৰিকান মানুহবিলাকৰ হা সেই বস্তুটো, সেই বস এতিয়া বহুখিনিয়ে হ্ৰাস পালে।
হয় বাৰু।
আহ।
ভাত-পানী খালে?
ৰাতিপুৱা ভাত খাইছোঁ মই, তুমি?
মই পৰঠা খালো।
পৰঠা
উম।
অ দোকানত খালা নেকি?
নাই, নাই, হেৰি ঘৰতে বনালে।
অ ঘৰতে বনাইছা।
উম,
এ মই এটা কথা কওঁ ৰাতি মানে ৰুটি, পৰঠা, এইবিলাক খাব অ, বুজি পাইছা নে?
উম, নহয়, নহয়, মানে মই ইয়াতে গুৱাহাটীত আছো মোৰ ৰিলেটিভ ঘৰত, ত' মানে এওঁলোক এওলোক মানে মাৰৰেী মানুহ।
উ, ম হু - হু হু
ত' মানে তেওঁলোকে ৰাতিপুৱা টাইমত এনেকুৱাই প
আহ স হয়, হয়, হয়, হয়, ভাতটো ভাতটো কম
অ, তাৰপিছত আকৌ ৰাতি ৰুটিয়ে চলে।
অ, মাছ মাংস নাখায় নেকি হত
নাই - নাই একদম
মাছ মাংস নাখায় হয় নিৰামিষ।
মাছ, মাংস
সেই কাৰণে মানুহখিনি শকত, মাৰৱাৰি মানুহখিনি যে শকত হৈ থাকে মাইকীবিলাক। অ মতা, মতা মানুহ খিখিনি থাকে কিন্তু মাইকী বিলাক প্ৰায় ভাগে শকত থাকে সেইকাৰণে
কিয় মাছ মাংস নাখা অ, ঘি খালে শকত হয়।
ঘিটো খায় আৰু মাছ মাংস মানে নাখালে শকত বেছি হয় জানা নে, নিৰামিষ খাদ্যই বেছি শকত কৰে। মানহক, আহ। নিৰামিষ খাদ্য বেছি সকট কৰে মানে কি জানে নাই তুমি মাজে-মাজে যদি মাংস খোৱা, দিন মাহত যদি এবাৰ মাংস খোৱা, মাহত এবাৰ মাছ খোৱা হা, হা সপ্তাহত চাৰি-পাঁচ দিন তুমি যদি মাহ যদি চাৰি-পাঁচ দিন যদি কণী খোৱা তেনেহ'লে তোমাৰ মানে বডিটো মানে এটা লিমিটেড হৈ থাকিব বেছি ক্ষীণ নোহোৱা শকত নোহোৱা হা। কিন্তু যদি তুমি একেবাৰে যদি বাদ দি দিয়া তেনেহ'লে কিন্তু শকত হৈ যোৱা লাহে-লাহে। মানে ফেটটো বাঢ়ি যায়, আমাৰে ঘৰত, আমাৰে গাঁৱত ঘৰ মানে এই নিৰামিষ খোৱা মানুহ আছে। হা, সিহঁতৰ ঘৰৰ এজনো ক্ষীণ মানুহ নাই, গোটেইকেইটাই সকট মানে সিহঁতে মাছ মাংস কেতিয়াও মানে মুখতে নিদিয়ে। হ তনেকুৱা।
মই গম পোৱা নাছিলো এই কথাটো।
আখন আখিলে শকত হয়, নিৰামিষ মানুহ মোটামুটি তুমি যদি এবছৰ যদি খোৱা নিৰামিষ হা আহ এবছৰৰ তোমাৰ মানে বডী স্টাকচাৰ টো অলপ বেলেগ হৈ শকত- শকত হৈ যাবা দুই তিনি বছৰ হলে তোমাৰ শকত হৈ গ'লা আৰু তেনেকুৱা। নিলাম একটো। আৰু এটা কথা, উ মই আহ পইতা ভাত খালো ৰাতিৰ পইতা ভাত আছিলে ৰাতি বহে কৰি থৈ দিয়া এই গৰমৰ দিনত মই পইতা ভাতে ভাল পাওঁ। মাক ক'লো ভাত ৰান্ধিব নালাগে ৰাতি অকনমান ভাত বেছিকৈ বহাই দিবি প পইতা ভাত খাম পইতা ভাত আছিলে। তাৰ পিছত বেঙেনা ভাজিছিলে সেয়ে খালো আকৌ
অ
পইতা ভাত গৰমত খালে গাটো ভাল লাগে ভাল লাগি থাকে পইতা ভাত।
উম,
পইতা ভাত খোৱাই নাই তুমি?
খাইয়ে পোৱা নাই আজিলেকে। মানে মই আজিলৈকে খাই পোৱা নাই তেষ্ট নাজানো কেনেকুৱা লাগে। আমাৰ ঘৰত তেনেকে কোনো নাখায়ে।
অসমীয়া ছোৱালীহৈ পইতা ভাত খোৱা নাই।
মই মইতোতো কিমান বছৰলৈ কে নাজানোৱে এইটো কি বস্তু।
ৰাতি যে ভাত ৰান্ধে হা তোমাৰ মাক ক'বা ৰাতি অকণমান ভাত বেছিকৈ ৰান্ধি থ'বি মানে বুজি পাইছানে ৰাতি অকণমান ভাত বেচি তোমালকে গোটেই পৰিয়ালটোৱে ৰাতিৰ ভাত সাঁজ খালা? যিখিনি ভাত বেছিকে ৰান্ধা সেই ভাতখিনি ৰৈ গ'ল নহয়। হা সেইখিনি ভাতত মানে কি পানী অকণ ঢালি থৈ দিব লাগে আৰু। পানী মানে ভাত না
সেইখিনি ভাত ধুনীয়াকে পানীতে থৈ দিবা পাত্ৰটোত ভাত থোৱা সেই পাত্ৰটোত হা পানীত ঢালি থৈ দিবা। ৰাতিপুৱা চাবাচোন কি ধুনীয়া সেই সেইখিনিকে পইতা ভাত বুলি কয়। মাছজি আছে হা
ফেন চেন উঠি গলে আকৌ কি
মাছ মাছ আছে মাছৰ লগত পুৰি মাছ পুৰি খাব লাগে পইতা পাতৰ লগত কি ধুনীয়া সোৱাদ।
গৰৈ মাছ।
অ গৰৈ মাছ।
মই গৰৈ মাছ নাখাও।
গৰৈ মাছ নাখালেও এনেইে তুমি মাছ ভাজি। খোৱা যু মানে সোৱাদটোৱে বেলেগ পইতা ভাতৰ সোৱাদটোৱে বেলেগ, বেলেগ টেষ্ট যিয়ে খাই সিহে এবাৰ খালেই তুমি এৰিব নোৱাৰা চাবা।
মই সচাকে আজিলৈকে মানে ট্ৰাই কৰি পোৱা মানে
উ গোন্ধাই নেকি হা।
উম।
কিছুমানে হয়তো আমিটো গম নাপাও হা আৰু এই এটা এটা কাম কৰিব লাগে কেঁচা জলকীয়া এটা ভাঙি হা ৰাতি ভাতৰ লগত থই দিবা, তেনেহলে তুমি যে কলা গোন্ধেই নেকি, যদি গোন্ধ থাকেও সেইখিনি মানে য লাকে এইটো মানে গোন্ধখিনি নষ্ট কৰি দিয়ে। অ, পইতা ভাতৰ মানে ৰাতি যেতিয়া পানীখিনি তিয়াই দিবা ভাত খিনিক তেতিয়া এটা, কেঁচা জলকীয়া এটা ভাঙি দিব লাগিব। গোটা দিলে নহ'ব, ভাঙি থৈ দিব লাগিব।
অ'।
ঙি থৈ দিলে গোন্ধটো যদি থাকেও, নোহোৱা হৈ যায় আৰু তেনেকুৱা। ধুনীয়া লাগে
ব লাগিব
কবা, ঘৰত গলে মাক কবা হা, তেনেকেই চাবা খাইও খাই ৰাতিপুৱা খাই উঠি মোৰ, মোৰ কথা মনত পৰিব, হয়তো দাদাজনে কি কৈছিলে।
তাকে।
হম, হম।
মই মানে গুৱাহা এতিয়া মই মানে ত তাত থাকোতে ইমান গম পোৱা নাছিলো, তাৰপিছত আ মানে আইতাহতে আগতে খোৱা দেখো এনেকে পানী ঢালি, মই মানে কিন্তু পানী ঢালি দালি নাই সেইকাৰণে পানী ঢালি খাই যে এনেকে ভাবো
সেই নহয়।
অ' গুৱাহাটীত আহি লৈ পেলাই, মানে অ জানিছিলো বাৰু পইতা ভাত এনেকে কিবা-কিবি তেতিয়ালৈকে পোৱা নাছিলো চাগে, কিতাপতো পোৱা নাছিলো, তাৰ পিছত মই আজিলৈকে খোৱাও দেখা নাছিলো, তাৰপিছত গুৱাহাটীত আহিলৈ পেলাই
পঁইতা ভাতটো তোমাৰ মানে বহুত ভাল এই নৰ্মেল ভাততকে প্ৰ'টিন বহুত বেছি থাকে। এই যিটো গৰম ভাত হা, গৰম ভাততকে প্ৰটিন দুই তিনিগুণ বেছি থাকে, কাৰ্বহাইড্ৰেড চাৰি-পাঁচ গুণ বেছি থাকে, প প্ৰত্যেকবিধ বস্তুৱে মানে বেছি মানে থাকে ভিটামিনো বেছি থাকে। হা এ এটা ৰিপৰ্টত চালো, পইতা ভাতত মানে এই নৰ্মেল ভাততকে গৰম ভাততকে বহুত বেছি মানে পৰিমণে কাৰ্বহাইড্ৰেড, প্ৰটিন, ভিটামিন এইবিলাক থাকে।
খাই ভাল লাগে নে?
এই বহুত বহুত ভাল লাগে আৰু এইটো অসমীয়া খাদ্য, বেলেগ মানুহে নাজানে এই খাদ্যটো। অকল অসমৰ মানুহে জানে এইটো অসমীয়া একদম মানে মানে
মই এনে ইউটিউববিলাকত দেখো ৰেচিপি বিলাগ যে দি থাকে
উম।
পানী দি থৈ দিয়ে, তাৰ ওপৰত নিমখ, জলকীয়া, এনেকে দি লয়, তাৰ পিছত আকৌ কিবা পিটিকা বনাই ন আলু পিটিকা
তুমি চব খাব পাৰোঁ, আলু পিটিকা খাব পাৰোঁ, আলু ভাজি খাব পাৰোঁ, আমলেট, কণীৰ আমলেট বনাই খাব পাৰ পইতা ভাতৰ লগত হা মাছ ভাজি খাব পাৰ, মাছ পুৰি খাব পাৰা মানে সকলোবোৰ খাব খাৰী মানে এই দাইল-চাইল যিখিনি পনীয়া মানে জোল হা আহ দাই-দাইল হওক বা মানে যিবিলাক আঞ্জা, ব্যঞ্জন মানে পনীয়া সেইখিনি খাব নোৱাৰি। কিন্তু মানে গোটা বস্তু খাব পাৰি আৰু সকলো প্ৰায় ভাগ
এবাৰ ট্ৰাই কৰি চাব লাগিব।
ঘৰলৈ গ'লে খাবা। এ আৰু গৰমৰ দিনত খালে ভাল। গটেই এই গৰমত তেওঁ গাটো গৰম লাগি থাকে নহয়। পইতা ভাত খালা মানে তোমাৰ গাটো নৰ্মেল হৈ থাকি। মোৰো গৰম লাগি আছিল এই খাৱৰ পিছত মানে গা গাতো নৰ্মেল হৈ আছে।
উ।
আগতে স্কুল, হয়, হয় আগতে ইচ স্কুললৈ গ'লে পইতা পাত খায়ে গৈছিলোঁ আমি।
আগতে‌
স্কুললৈ গ'লে সৰু থাকোঁতে পইঁতা ভাত খায়ে গৈছিলোঁ গৰমত।
অও টোপনি নধৰে নে কিবা
হা? ঠিক আছে বাৰু অ', অ' পিছত কথা হ'ম।